শুনিছা? অঁহ শুনি আছো কোৱা।
অ', খবৰ খাটি কেনে? এই এনেই আছোঁ তুমি?
অ' ময়ো আছো ৰ'বা ভাত পানী খাই বৈ লৈ।
হ হ, ঠিকে আছে দিয়া।
কি কৈছা এতিয়া?
এই মই আগফালে বহি আছোঁ।
অ', গৰম কেনেকুৱা এইফালে?
এই গৰম কি ক'বা আৰু বহুত গৰম তোমালোকৰ
অ' আমাৰ ফালে একদম অত্যন্ত গৰম।
অঁ অঁ অঁ ঘৰৰ ভিতৰত থাকিব পৰা নাযায়
সেই কেন ঠিকে কৈছা।
কি ক'বা
উম উপায় নাই আৰু গৰমটো বাৰ মানে ক'তো ওলাব কৰিব যাব মন নাযায়।
অঁ অঁ সেইটো হয় বাৰু এতিয়া ভাত পানী কিহেদি খালা?
ভাত আজি মাছ, মাছ আৰু ভোল। উম
বৰ ধুনীয়া।
উম তোমালোকে?
এ আমি আজি মাংস দি খালোঁ।
হয় নেকি? বঢ়িয়া।
অঁ, অঁ।
গৰম, বতৰ গৰম গৰম খাই দিছা।
এই কি ক'বা আও উপায় টো নাই খাবতো লাগিবই।
অ' সেইটো হয় বাৱ
হয় হয়।
দিয়া, বাকী ভালে আছা ন ন?
অঁ অঁ ভালে দিয়া বাৰু এতিয়া ফোন কৰা কথা এটা লক্ষ্য আছিলে।
অ কোৱাচোন বাৰু।
আমি দুয়োটা বহুতদিন ধৰি একেলগে ফুৰিবলৈ যোৱা নাই।
উম উম ঠিকেই নাই যোৱা বহুত দিন।
পঢ়া শুনা আৰু অন্য কামৰ বাবে আমি সকলো ব্যস্ত হৈ আছোঁ।
ব্যস্ততা অ অ ঠিকেই ঠিকেই কৈছা। তুমি সঁচাকৈয়ে কথাটো আগতে আমি মাজে মাজে ফুৰিবলৈ গৈছিলো বিভিন্ন ঠাইত। কিন্তু এতিয়া সময় উলিয়াবলৈ মানে অসুবিধাও হৈ যায় মানে। বিশেষকৈ কলেজটো থকাৰ কাৰণে।
হয় হয়
ক্লাছবোৰ মানে সদায় হৈ আছে যে।
হয় হয় এতিয়াতো গৰমো বন্ধ পৰিছে।
উম
অঁ সেইটো কাৰণে মই কথা এটা ভাবিছোঁ।
কোৱাচোন।
অ অঁ এই অহা দেওবাৰে আমি ক'ৰবাত ফুৰিবলৈ যাওঁ নেকি?
অ ভাল কথা ফুৰিবলৈ গ'লেতো মনটো ভাল লাগে। দৈনন্দিন এতিয়া এনে ক'ত যাম বুলি ভাবিছা তুমি।
এতিয়া আমি এনেই পাহাৰীয়া ঠাই অলপ
পাহাৰীয়া পাহাৰীয়া
হয় নদী যান পানী বৈ থকা।
উম
অলপ
উম উম
দেহটো ঠাণ্ডা কৰিবলে।
অ ঠিকেই কৈছ। মই ভাবিছো ওচৰৰ কোনো উদ্যান ঐতিহাসিক স্থান অথবা তেনেকুৱা জাগাত অলপ নদী চদী পাৰত তেনেকে বহি। ভাল লাগিব তেনেকুৱা জেগা আছে নেকি?
আছে বাৰু বহুতখিনি আছে। কিন্তু নদী পাৰলৈ গ'লে বেছি ভাল লাগিব মই ভাবাত আৰু। আৰু তাত আমি প্ৰকৃতিক প্ৰাকৃতিক যোনটো পৰিৱেশটো উপভোগ কৰিব পাৰিম। আৰু তাত হুলস্থুল পৰিৱেশ সৃষ্টি নহয় আৰু আমি কিছু সময় শান্তিয়ে থাক শান্তিকে থাকিব পাৰিম গাড়ী মটৰ যান জঁটৰ পৰা অলপ দূৰত থাকিব পাৰিম।
অ ঠিকেই কৈছা তুমি অ। তেনেকুৱা জেগাত মোৰ ভাল লাগে ন তাত আমি ফটো চটো মানে অলপ তুলিব পৰা জেগা আছে নে তেনেকুৱা। জেগাবিলাক প্ৰাকৃতিক সৌন্দৰ্যবিলাকো আছে ন?
হয়।
এনেই বাৰু। যাত্ৰাৰ বাবে সামগ্ৰী লগত ল'ব লাগিব। কি কি বা তেতিয়া ল'ব লাগিব।
অ আমি অ আমি পানীৰ বটল ল'ম। তাৰ পাছত কিছুমান শুকান খাদ্য ল'ম। যেনে তোমাৰ বুট, মগু, বাদাম। চানা এইবোৰ ল'ম
উম
তাৰ পাছত আৰু গৰমটো কেনেকা গৰমৰ কাৰণে ছাটি ল'ম
উম অ ছাতিটো লাগিব অ
আৰু মোবাইল ফোনটোতো লাগিবই
লাগিবই আ
আৰু কিছুমান প্ৰয়োজনীয় বস্তু আৰু নিজৰ নিজৰ
অ নিজৰ অ সামগ্ৰীবোৰ এনেকে মই গোটাই মিলি লব লাগিব ঠিকেই কৈছা তুমি আমি পুৱা কিমান বজাত যাওঁ ওলাব লাগিব ইয়াৰ পৰা যদি যাওঁ
হয় আমি পুৱা আঠটাটো নটাৰ ভিতৰত গ'লে ভাল হ'ব তেতিয়া বতৰো মনোৰম থাকিব আৰু দিনটো আৰু ভালকে বেছি সময় উপভোগ কৰিব পাৰিম নে কি কয়
অ ঠিকেই কৈছা ঠিকেই ঠিকেই মোৰ মতে বাছত যোৱাটোৱে বেছি ভাল হ'ব নেকি বাৰু
নাই বাছত গ'লে ভাল হ'ব কিন্তু বাইকত গ'লে একেলগে বন্ধুবৰ্গৰ লগত অলপ ভাল লাগিব কি কোৱা
অ ঠিকেই কৈছা ঠিকে মই ঠিকে কৈছে বা এইটো সেয়াও ঠিকেই যাত্ৰাপথত বিভিন্ন লক্ষ্য চাবলৈ ভাল লাগিব ন
হয় হয় আমি বাইকত গ'লে ৰখি ৰখি চাবলৈ পাৰিম আৰু গাড়ীত গ'লে বাছত গ'লে আমি চবতে ৰখিব নোৱাৰিম হয়নে নহয় তদুপৰি বন্ধু বান্ধৱৰ লগত সময় কটালেও আমি বন্ধুত্ব অধিক মানে আমাৰ মজবুত হ'ব একেলগে বাইকত গ'লে
অ উম ঠিকেই ঠিকেই ঠিকেই অ হয় একেলগে ফুৰিবলৈ গ'লে বহুত সুন্দৰ স্মৃতি হৈ যায় যিবোৰ পাছলৈ মানে মনত থাকি যায় আনন্দ মানে লগৰ হিছাপে আকৌ কেতিয়াবা কৰ'বাত লগ পালেও তেনেকুৱা আমি পাতিব পাৰো কথা পাতিব পাৰো আমি এনেকে ফুৰিবলৈ গৈছিলো বুলি
হয় হয় হয় হয় তুমি একদম ভাল কথা কৈছা আৰু একেলগে আনন্দ কৰিম দিনটো আৰু কিছুমান খেল ধেমালিও কৰিম আৰু আমি কিছুমান বিভিন্ন বিষয়ত আলোচনা কৰিব পাৰিম একেলগে খোৱা বোৱাও কৰিব পাৰিম এদিন এদিন দি গোটেই দিনটো আমি একেলগে বন্ধু বৰ্গলৈ সময় কটাব পাৰিম
উম ঠিকে কৈছা তুমি অ ঠিকেই ঠিকে
এনেই বাৰু যাত্ৰাৰ সময়ত পৰিৱেশ পৰিষ্কাৰ ৰখাৰ কথাওতো মানো মনত ৰাখিব লাগিব দেই তাতো গ'লেতো বেলেগৰ জেগা হয় অলপ
হয় আমি যোনখিনি জেগাত যাম চাফা কৰিব লাগিব আৰু আমি প্ৰদূষন কৰিব নালাগিব যতে ত'তে আৱৰ্জনা লেতেৰাবোৰ আমি পেলাব নালাগিব ঠাইত পেলাই আমি জ্বলাই দিব লাগিব
উম ঠিকে আমি ভ্ৰমণৰ বাবে বহুতো উৎসাহিত হৈ আছো কেতিয়া যোৱা হয়
হয় মই ক'লো এ অহা দেওবাৰে মানে আমি যোৱাটো ভাল হ'ব
অ অহা দেওবাৰ ন
হয়
আৰু কোন কোন যাব লগৰ
আৰু বন্ধুবৰ্গ আমি চাৰি পাঁচটা তেনেকে
অ তেওঁলোকক জনোৱা হৈছে নে
হয় হয় মই কৈছোঁ তোমাক যেনেকে কৈছো সিহঁতকো কৈছোঁ হয়
অ এতিয়া এতিয়া মেইন যোৱা জেগাটো মানে ক'ত ক'ত চাইছা এতিয়া
আমি কাৰ্বি আলং চাইডে চাইছো
কাৰ্বি আংলং অলপ মানে ৱাটাৰ ফল থকা এনেকুৱা হ'লে ভাল লাগিব
অ নদী জানা অ আমি উমচুৱাই চাইছো নেলি চাইডে আছে তাৰ পাছত আৰু কোৱাচোন কি
এয়া কি বোল ডিমা হাচা এইফালে যাব পাৰি নেকি
অঁ অঁ পাৰি পাৰি সেই পেনেও পাৰি আৰু নহ'লে
সেইটো গ'ল ফিল্ড বুলি কয়
হয়
গ'লে কিন্তু আমি ইয়াতে পাঁচটা ছটা মান বজাত ওলাব লাগিব মানে ৰা
হয় হয় এনে পৰিৱেশটো কেনেকুৱা সুন্দৰনে
পৰিৱেশটো একদম অত্যন্ত বহুত সুন্দৰ আৰু তাতে গ'ল ফিল্ড জেগাখিনি মানে একদম বহুত ধুনীয়া ঠান মানে গৰম দিনত বেছি ভাল লাগে বতাহ চতাহ মাৰি থাকে আৰু তুমি তাত তুমি গোটেইখন মানে পুৰা পুখুৰী ডাঙৰ ডাঙৰ পুখুৰীৰ নিচিনা প্ৰায় তুমি দেখিলে তুমি সাগৰ বুলিয়ে কবা মানে অ মানে ইমান এটা ইমান ডাঙৰ পুখুৰী আৰু পাৰে পাৰে খোজ কাঢ়িব পাৰি আৰু তুমি নাৱত নাৱত চলাব পাৰিবা এয়া বটিং কৰিব পাৰি সেনেকে মানে
হয় হয় হয় হয় হয় আমি আনন্দ কৰিব পাৰিম নহ'লে
পাৰি অ পাৰি তাতেতো খোৱা বোৱা এনেকে কিনিব পৰা যায়
হয়
থালি কিনিব পৰা যায় তাতে আমি খাই বৈ আমি গোটেইখন ঘূৰিব পাৰিম
হয় হয় ঠিক কথাই কৈছা ঠিক কথাই কৈছা তুমি নহ'লে আমি তাত যোৱাটোৱেই কথাত টো অলপ মানে সামৰনি মাৰিছোঁ আৰু তাতে যোৱাটো
অ তাত মানে তেনেকৈ চোৱা মই মোৰ ফালৰ পৰা এটা উদাহৰণ দিছো আৰু এনেকে লগ
হয় হয় হয়
কত চাই তেওঁলোকৰ পৰা মন্তব্যটো লৈ লোৱা কি কয় আকৌ সিহতে বেলেগ বেলেগত যাম বুলি ভাবি থাকিব পাৰে
মোৰ বন্ধুবৰ্গই কৈছে অভিনীল ৱাটাৰফল কানথিল আঞ্চলতে আছে
অ অ
তাত যাম বুলিও কৈছে নহ'লে তুমি কোৱাটোও হব ধুনীয়া মুঠতে এই দুটাৰ ভিতৰত এটাত যাম আৰু
এ তাত যাম অ অ কাঠি লাংছো অ কাঠিলংচুতো মই গৈ পোৱা নাই যদি এইফালেও
হয় ন নগাঁও কাৰ্বি আলং ডিষ্ট্ৰিক্টৰ ভিতৰতে আছে
আছে ন ইয়াত আমাৰ ইয়াৰ পৰা কিমান কিলোমিটাৰ মান হব দূৰটো
আমাৰ ইয়াৰ পৰা তোমাৰ কামপুৰ পৰা দহ পোন্ধৰ কিলোমিটাৰমান হয় নেকি
কামপুৰৰ পৰা দ অ অ তেনেকুৱা
অলপ ভিতৰুৱা ঠাই কিন্তু আমি তাত অ আমি কিন্তু তাত গ'লে সোনকালে গুচি আহিব লাগিব অলপ ঠাইখিনি অলপ কি ক'বা আৰু মানে অলপ
ভয়াবৰ তাই নিচিনা কিবা আছে নেকি
হয় হয় মানুহবোৰ অলপ দিগদাৰ আছে সেইটো কাৰণে অলপ সোনকালে অহাটো ভাল আৰু আমাৰ বাবে
ভাল অ অ অ মানেহ অলপ খেলি মেলি ঘ নেকি আকৌ
হয় হয় অলপ দুষ্ট চব কাই কিছুমান চোৰাং চিকাই আহিছে বোলে অলপ দিগদাৰ দিব পাৰে
অ অ তেনেকা অ তেনেকুৱা পৰিস্থিতি মই শুনিছো
হয়
আগতে কিবা এটা হৈ যোৱা যদি
হয় হয় এতিয়া আমি যোৱাটো কথাটো সঁচা আৰু
অ যোৱাতটো হ'ব আৰু কাৰণ গোই চবৰে যদি মন মিলিছে তেতিয়া যোৱাতটো যাম
হয় হয় হয় একদম একেলগে নাখাই আনন্দিত লাগিব
হয় যদি তাত কাঠি লাঞ্চত যদি যাওঁ মানে আহাৰ পাতিটো কিনিব লাগিব নে তাত
আহাৰ পাতি আমি নিজে বনাই ল'ব লাগিব আহাৰ পাতি নিজে বনাই ল'ব তাত গলে
অ ত তেতিয়াহে ষ্টক লৈ যাব লাগিব ন
আমি এনেই খাব পাৰিম মাংস কিবা এনেকৈ মানে ভাত বস্তুটো আমি তাত খালে মানে আমি মানুহক অৰ্ডাৰ দি ল'ব লাগিব তেতিয়াহে খাব পাৰিম মানে ডাইৰেক্ট কিনি নোৱাৰে মানে এনেই মাছ মাংস কিবাকিবি পূৰা এনেকৈ কিবাকিবি পাবা ভাতটো ডাইৰেক্ট নাপায় মানে
অ অ মানে বুকিং কৰি দিব ন
হয় হয় বুক কৰিব লাগিব
অ দিয়া বাৰু মই আলোচনা কৰিম আকৌ ভাল কে
হয় হয় মই আগবাঢ়িম নহ'লে মোৰ লগৰ কেইটাল লগান
অ অ সিহঁতকো কৈ দিয়া ভাল লাগিব গোটেইকেইটা অ ঠিক আছে
হয় হয় দিয়া হ'ব দিয়া ৰাখিছোঁ নহ'লে শুভ ৰাতি
অ ধন্যবাদ
অঁ দিয়া ৰাখিছোঁ